হেল্ল'
অ ক
কি কৰিছা, কি কৰি আছা? হেল্ল' হেল্ল' হেল্ল' মাটতো শুনিছা নাই।
অ শুনি আছো ক, অ এই কাৰেণ্টটো গল ভাত পানী খালোঁ দেই অই
অ কাৰেন্ট টো গ'ল ন।
অ কাৰেণ্টটো গ'ল বাহিৰতে ৰকি আছো
থাকে যিডালহে গৰম মাৰিছে আৰু বাহিৰতে পৰি ৰখাই ভাল হৈছে
অ বহুত গৰম মাৰিছে এইকেইদিন বা আমাৰ অ মেইনক মানে আচল কথাটো মানে ধৰা আমাৰ গছ গছনি ৰোৱা দৰ এনেকে
উ আমাৰ মানে বিশেষকে গছ গছনিবিলাক আমাই কাটি কুটিয়ে শেষেই কৰি দিছে ন সেইকাৰণে বহুত
উম সেইটো হৈ গৈছে আৰু ধৰ আৰু প্লাষ্টিক ক কাৰণে আমি ধৰ বহুতো আমাৰ মাটিটো বিনষ্ট হয়
এটা কাম কৰিব পাৰো কিন্তু ন আমি গছ গছনি বুলি কওঁ দ আমাৰ খাঁ চাইডে আমি পাৰিলে গছ পুলি অলপ আনি লগাব পাৰি নওঁ
হা
পথাৰ চাইড মানে আমি এনেকে লাইন কৰি আমাৰ এইটো গোটেইটো এক কিলোমিটাৰ লাইনটোত যদি তোমাৰ অলপ অলপ গেপ দি দি যদি আমি গছপুলি অলপ ৰুওঁ ভাল কথাটো ভাবি চাবা এবাৰ বেয়া নহয় কিন্তু হেল্ল' হেল্ল'